হেল্ল
অ কোৱা
শুনিছা
উম শুনিছো
অ কি কৰি আছিলা
মই তোমাৰ এনেই আছো
অ মই বোলো বহুত দিন ফোন এটা কাৰণে তাকে ফোন এটা কৰি চালো আৰু
ভালে কৰিলা
অ তোমালোকেতো ফোন চন নকৰাই সেইকাৰণে মইয়ে কৰিলো আজি
হয় নেকি
অ
মই কৰো বুলি ভাবো দেই কিন্তু মানে টাইমটো নিমিলে আকৌ
টাইমটো নিমিলে উম বিজি মানুহ আৰু ন
আৰু তাৰ পিছত মানে যেতিয়া মবাইলটো চাই থাকোঁ তেতিয়া তোমাৰ ইস্টাগ্ৰামত গলে চাই থাকিলে বেলেকলৈ ফোন কৰিব পাহৰিয়ে থাকো
উম মোলেও মনত নপৰে আৰু ন
লিল চাই থাকিলে তোমাৰ মানে টাইমটো কেতিয়া পাছ হৈ যায় গমেই নাপাওঁ
উম সেইটো হয় বাৰু ইনষ্টা চিষ্টা চাই থাকিলে এইবোৰ মানে চব পাহৰি যাব আহে আৰু তাতে আৰু সেইটো আহে ন
অ
উম সুহ
বাকী গৰম গৰম কেনেকুৱা পৰিছে
এ গৰম নকবা আৰু দেই বহুত গৰম থাকিব নোৱাৰি
হয় নেকি
অ তাৰ পাছতে ভাত খালা নাই
উম খোৱা হল দেই
অ আৰু কোন কোন আছা এতিয়া ঘৰত
মই মানে বাহিৰতে বহি আছো অ বাহিৰত মানে মই ফিল্ডৰ আমাৰ এইফালে তুমি দেখিছাই চাগে আমাৰ ঘৰৰ ফিল এটুকুৰা আছে যে
অ অ দেখিছোঁ
তাতেই গছ এজোপা আছে তাৰ তলতে বহি আছো
অ সেই তোমালোকৰ জেগাখন ঠাণ্ডা হোৱা তাত ন
ইয়াতে মানে তোমাৰ চৰাই চিৰিকতি আৰু তুমিতো দেখিছাই পথাৰখন ধুনীয়াকে উলাই থাকে
অ
আৰু ওচৰতে কঠিয়া পৰা মানে ভিতৰ চাবলে মানে উ ভাল লাগে
অ
এইবোৰ চাবলে
অ তাকেই তোমালোকৰ ফালে জেগাবোৰ মানে কিবা এটা ভাল লাগে চাবলে
আৰু মানে কেতিয়াবা চাবাচোন সদায় দেখি থকা বস্তুটো কেতিয়াবা যদি মানে অকনমান বহিকিনে অলপ দেৰি চাব আহো ন অচিনাকি অচিনাকি লাগে ন
অ
বাকী মানুহবোৰে এইফালে ধাঙি আছে কোনোবাই কঠীয়া তোলাই কঠীয়া তুলিছে হেইবোৰকে চাই আছো আৰু
এ এতিয়াতো খেতি কৰা ছিজন হ'ল নহয় ন?
খেতিৰ চিজন তুমি এতিয়া আমাৰপাতো তুমি চব পথাৰ দেখি পোৱাই?
অঁ। তোমালোকৰ খেতি আছে নে?
আমাৰ খেতি আগতে কৰিছিলে দেই, তুমিটো তুমি আহিছিলাই দেখোন। এতিয়া, এতিয়া নকৰে এবাৰ মমি দেউতাও গাটো ইমান ভাল নাথাকে যে।
অহ।
কেনেবাৰ কৰিব নোৱাৰে।
আচ্ছা। এনে কিবা এটা খেতিৰ হেৰি বুলি কলে কিবা এটা ভাল লাগে আৰু ন।
টো ভাল লাগে কিন্তু।
উম, এতিয়া মানে পৰিৱেশটোৱে মানে কিবা এটা বেলেগ হৈ যায় আৰু।
ত মানে তুমি যাবাচোন ৰুবলৈ পথাৰত মানে কিবা এটা এদিন ললে মানে তোমাৰ ফু তি এটা লাগে চাবাচোন।
অঁ। তাকে উহুম।
আজিকালি কব গলেতো ৰোৱা -তোলা বেছিভাগেই নাজানেই। কবলৈ গ'লে ময়ে নাজানো বাৰু। তথাপিও গাঁৱত থকা ল'ৰা- ছোৱা ৱালীবোৰে আজিকালি নেজানে চাবাচোন?
অ সেহতি নকৰে নহয় আজিকালি মানে চব নহয় বাৰু কিছুমান আছে চবেই অ কিছুমানে কৰিবলৈ বিচাৰে, চবে কৰিবলৈ নিবিচাৰে।
কৰিবলৈ টান পায় আৰু ইমানটোৱে কথা। আজিকালি তোমাৰ বিজ্ঞানে চব বস্তু উলিয়াই দিছে। তোমাৰ ধান কটা মে চিনলৈকে আদি কৰি সকলোবোৰ উলিয়াই দিছে।
অ তাকে।
ত' সেইকাৰণে মানুহে ইমান নিজে কষ্ট নকৰিলেও হৈ যায় আৰু।
অ।
কিন্তু গাঁৱৰ পৰিৱেশটো ভাল লাগে।
অ গাঁৱৰ পৰি পৰিৱেশটো ভাল লাগেনো বহুত ভাল লাগে।
উম।
আমাৰ এইডোখৰ ইমান গাও নহয় টাউনো নহয় বাৰু দেখিছাই তুমি?
উম দেখিছো দেখিছো।
সেইবোৰ জেগা ভাল লাগে আৰু।
উম।
আৰু কোৱা? হেল্ল'!
অ কোৱা?
মোৰ মাতটো শুনি পাইছানে?
উম পাইছো এতিয়া।
আহ কোৱা আৰু মাহেঁতে কি কৰি আছে?
মা আছে এনে।
অ অ। তাৰপাছতে
বাকী কৰ- কৰবাত ফুৰিব যোৱা কথা ভাবিছানে?
ফুৰিব যোৱা কথা যে এতিয়ালৈকে ভবা নাই আৰু দেই, তুমি ক'বাত যোৱা প্লেনে উম বনাইছা নেকি?
তাকে ভাবিছো কোনফালে গলে ভাল হয়। মানে ফুৰিবলেতো অলপ ভালেই লাগে বাৰু। দিয়াচোন
তাকে মোৰো ফুৰিবলে মন যায় কিন্তু দেই কিন্তু এতিয়া তোমাৰ গৰমৰ পৰা ইমান এতিয়া কতো ওলাই যাবলৈও মন নোযোৱা হল, যাব লাগিব আৰু হ'লেও
উম সেইটো হয় বাৰু।
এনেই ফুৰিব গলে ক'ত যাবা?
তাকেই ভাল জেগা এটা কোৱাচোন? সবেই মানে গোটেই ফ্ৰেণ্ড খিনিয়ে লগত যাব পৰাকে
ভাল জেগানো ক'ব গ'লে আজিকালিও চবেই অৰুণাচলৰ কথাহে কয় আৰু।
টো হয় আৰু গৰমৰ দিনত সেইফালে ফুৰিব ভাল।
উম সেইফালে ভাল ক'ব গ'লে।
উম তেতিয়া হ'লে অৰুণাচল ফালে প্লেন এটা বনোৱা
অ বনাব লাগিব দেই। আৰু লগৰবিলাকক ক'ব লাগিব কোন কোন ওলায় আৰু
তুমি খবৰ কৰিবা মইও মোৰ লগৰবোৰক কম কাৰোবাৰ কাৰোবাক তাৰ পাছত হোৱাটছএপত গ্ৰুপ এটা খুলি দিবা। সকলোৱে মানে তাত। অ তাত কথা পাতি আমি মেনেজ কৰি ল'ম।
উম
এ জুলাই মাহত গ'লেই ভাল হ'ব নেকি।
অ জুলাই মাটোতে ন
উম
তাকে জুলাই মাহটোত গ'লে ভাল হ'ব অ ঠিকে কৈছা।
বাকী কেতিয়া যোৱা সকলোৰে টাইম মিলিব লাগিব আৰু আজিকালি দেখিছাই সকলোৰে, নিজৰ নিজৰ কামত ব্যস্ত থাকে।
অ তাকে চবৰে চব মিলি লওক তাৰপিছতে ভাল দিন এটা আমি উলিয়াম তাৰ তাছতে যাম আৰু ন
অ সেইটোৱে ভাল, মানে চবৰে মিলিলে ভাল আৰু মানে কাৰো জাতে, প্ৰব্লেম নহয়।
উম কিছুমানৰ সেনেকুৱাই তাকে হয় যে কাৰোবাৰ মিলে কাৰোবাৰ নিমিলে।
সেইটো হয় বাৰু কাৰোবাৰ মানে সকলোৰে মানে একে লগত মিলিলে ভাল আৰু মানে কাৰো যাতে একো মানে, কাৰোবাক কাম ক্ষতি নহওক কাৰোবাৰ কলেজ ক্ষতি নহওক সেইবোৰেই।
অঁ এতিয়া বহুদিন হ'ল যে মই ফুৰিবলৈ যোৱাই নাই।
মোৰো তেনেকে যোৱা হোৱাই নাই। কব গলে এই বছৰটো মই বিহুতো গাঁৱৰ ঘৰলৈও নগলো নেকি।
অঁ মই অৰুণাচলতো তোমাৰ যোৱা বছৰে গৈছিলো। এইটো বছৰতো তাকেই যাব লাগিব দেই চব গৈছে মোৰো যাবলৈ মন গৈছে বাৰু।
যোৱা বছৰ ময়ো গৈছিলো দেই তাৰ পাছত এইবছৰ আমাৰ, বাহতে গৈছিলে বাৰু।
অঁ
মই মানে বাহতৰ লগত যাবলৈ ইমান এটা ফিৰি নাপাওঁ ন,
অ লগৰ লগতহে ভাল লাগে।
লগৰ লগত যোৱা মানে একদম ফূৰ্তিটোয়ে বেলেগ আৰু
অঁ তাকেই
সেইকাৰণে বাহঁতৰ লগত নগলো আকৌ।
অঁ তাৰপাছতে যোৱা বছৰ কালগত গ'লা।
যোৱা বাৰ লগৰ খিনিৰ লগতে গৈছিলো দেই।
অহ আৰু বাকী কোৱা।
বাকী আৰু উম গৰমৰ বন্ধ এতিয়া সেই কি বুলি কোৱা মাহী ঘৰলে মামাৰ ঘৰলে নোযোৱা নেকি?
যাব লাগিব তাকে মাতি আছে মাহীয়ে কিন্তু যাহে হোৱা নাই তোমাৰ টাইমো নি। মিলে ন তেনেকে।
উ
এফালে ক্লাছ। যাওঁ সেইটো কাৰণে আৰু টাইম নাপাওঁৱেই এতিয়া মাহীও মায়ে থাকে এতিয়া যোৱা হয়। নাই আৰু যাব লাগিব এদিনকে
অ আচ্ছা তোমালোকৰ আকৌ গৰম বন্ধ নিদিয়ে নহয় ন।
তাকে নিদিয়ে কি কবা আৰু তুমি এনেই গৈছা নেকি কৰ'বাত ঘৰৰ মানুহৰ ঘৰত
তাকে মই ভাবি আছো মাহীহতৰ ঘৰৰ ফালে যাওঁ নেকি?
অঁ গৰমৰ বন্ধত তাকে সৰু তে ক গৰম বন্ধ দিলে বুলি ক'লে আৰু ফুৰিবলৈ যাৱে নহয় মামা হতৰ ঘৰত মা মাহী হঁতৰ ঘৰত
খনে মা কওঁৱে দেখোন মামা ঘৰলে যাওঁ মাহী ঘৰলে যাওঁ বুলি।
অ অ। আগতে বন্ধ এমাহ দিন পাইছিলোয়ে এতিয়াহে আৰু তোমাৰ নিদ
সচাকে দেই
তাকেই আৰু ফুৰিবলৈ কেতিয়া যোৱা কবা ন
অ ঠিক আছে।
উম। হ'ব নহলে ন তোমাক ফোন কৰিম মই বেলেগ এদিনা।
অ হ'ব দিয়া।